কি হ'ল? এই মোৰ ভালেই। তোমাৰ?
হেই ভাল ভাল ভাল।
অহ। কি হ'ল? ইমান ৰাতিপুৱা-ৰাতিপুৱা ফোন কৰিলা আজি?
কৰিলেই বাৰু ফোন কৰি চাওঁ বোলো।
অহ অহ। মোৰ ভালেই। তোমাৰ? তোমাৰো ভালে ন? অহ। কি কৰি আছা?
এয়া আছো ৰ'বা। এনেই ইনষ্টা অলপ চলাই আছিলোঁ এনেই। মনত পৰিল ফোন কৰিলোঁ। চালোঁ। জেগাবোৰ চাইছিলোঁ। ইমান গৰম গুৱাহাটীত ক'ৰবাত বাহিৰত ফুৰিব যাম বুলি ভাবি আছিলোঁ।
উম, গৰমটো হৈছে। মোৰ এতিয়া কাৰেণ্টটো গুচি গ'ল।
অহ অ', বিৰাট গৰম না?
বহুত গৰম।
তাতে আৰু ওপৰত কাৰেণ্ট যাই থাকে।
অ'। তে মই খিৰিকীৰ ওচৰত থিয় হৈ আছোঁ বতাহ আহিব বুলি।
অ'।
উম, কি জেগা চাইছা তুমি?
এয়া জাপান চাই আছিলোঁ ৰবা। মোৰ ড্ৰিম প্লেচ হয়।
অ', জাপান জাপান মোৰো ভাল লাগে।
হয় নি?
অহ।
উম, মই জাপানতটো বিৰাট ভাল পাওঁ। মই এনিমি এনিমেবোৰ চাই থাকোটো। এনিমে চাই থাকো। তাৰপিছত তোমাৰ মুভিবোৰ চলে। জাপান, বৰ ধুনীয়া জাপানখন। তাৰ কালচাৰবোৰ বঢ়িয়া। তাৰপিছত আৰু তোমাৰ জেগাবোৰ ইমান ধুনীয়া কানট্ৰিচাইড হওঁক। তোমাৰ ভিলেজ এৰিয়া হওঁক। গাঁৱৰ নহ'লে বা তোমাৰ চিটি এৰিয়াবোৰ। চহৰৰ।
উম।
গোটেইবোৰ ধুনীয়া।
অ', এই অসমৰ কিছুমান কাণ্ট্ৰিচাইদ বোৰ আছে। হেৰি সেইবোৰ চাবলৈ পুৰা জাপানৰ নিচিনাই আছে।
উম, হয় হয়।
পথাৰৰ মাজেদি এনেকে ৰাস্তা যোৱা খিনি। উম।
জাগা জাপানৰ নিচিনাই।
হয় হয়। মোৰ তাত জাপানত কিয়তৌ যাব মন আছে।
কিয়তৌ? অহ। কিয়তৌটো তোমাৰ ভিলেজ এৰিয়া ফালে বহুত ধুনীয়া।
অ'। জাপানৰ কি কয় চেৰী ব্লুচম চাব মন আছে।
অ', মোৰো আছে দেই জাপানত। জাপান বুলি ক'লে প্ৰথমতেে চেৰী ব্লুচমে আহে মা
অ', তাত যাব পৰা নাই বুলি কেনে শ্বিলঙৰ পৰাই কাম চলাই আছোঁ।
তাকেই মইও।
তাতে তোমাৰ জাপানত তোমাৰ এনিমি কচ প্লে'বোৰো হয়। তাৰপিছত তোমাৰ জাপানৰ এনিমে মাংগাবোৰ। কমিক্সবোৰ তাতে লিখে নহয়। বিৰাট ভাল লাগে মোৰ।
উম, মইও মাংগা পঢ়ো। মানে মই মাংগা মানুহা আৰু ভিটো ভিটোৱে পঢ়োঁ। আ
উম। ঠিকে ময়ো পঢ়ো।
উম, বাহিৰত যোৱাত কে মানে বাহিৰত মানে লাইক বেলেগ দেশলৈ যোৱাতকে মোক এইফালে এছিয়ান কাণ্ট্ৰিজবোৰে ভাল লাগে। এছিয়ান দেশবোৰে ভাল লাগে। মোৰ চাইৰাও যাব বহুত ইচ্ছা।
চাইনা অ'।
চাইনা হেৰি চংচিং। তাত বিল্ডিংছবোৰ বহুত হেৰি। কি ক মানে অ', বহুত হেৰি ওখ ওখ অ', তুমি জানা ন'।
অ', তাৰে ওপৰত আৰু বিল্ডিং।
আহ। বহুত ধুনীয়া।
চাংঘাই বুলিও এটা জাগা আছে।
অ', চংঘাইততো বহুত ফেমচ আছে বহুত উম, ধুনীয়া ধুনীয়া জেগা আছে দেই।
উম, আৰু চিন্ধু চাইনা বুলিও আছে এটা।
অহ।
চাংঘাইটো বিৰাট ধুনীয়া সেইটোতো তোমাৰ হেয়া
তোমাৰ চিটিৰ পৰা। অ', ডিজিটেল হাব বুলি কয় ন?
অ'। হয় আহিছে।
উম, তাতে তাতে জানা? তুমি চাইকেলবোৰ যে ভাত ল'ব পাৰে আৰু তোমাৰ তাতে অ' পেমেন্ট কৰি কেনে চাইকেলটো তুমি বুক কৰিব পাৰা ৰাস্তাৰ পৰাই।
ক ৰাস্তাৰ পৰাই?
উম, ৰাস্তাবোৰতে ছাইডত ছাইডত তোমাৰ চাইকেলবোৰ ৰোখা থাকে। তুমি এনেকে পেমেণ্ট কৰি কেনে
আহ।
বুক কৰিব পৰা টাইম লিমিটৰ কাৰণে, টাইম লিমিটটো খতম হৈ গ'ল চাইকেলখন ৰখি যাব।
অ', নিজে নিজে সেইটো কি মানে উ, লক হৈ যায় নেকি?
লক হৈ যোৱা যেন নহয় চাগে মানে আৰু যাব নোৱাৰা আৰু মই এক্সট্ৰা পেমেন্ট দিব লাগিব ন'।
অ', সেনেক
উম, কিন্তু ধুনীয়া। আৰু মানে তাতে মানে বেছি এক্সট্ৰা মানে গাড়ীবোৰ ল'ব নালাগে। তোমাৰ নিজৰে তুমি যদি লোকেল হয়, তুমি জানিবাই আৰু তাতে। চাইকেল তাইকেলবোৰ বুক কৰিবা নোৱাৰিবা।
আহ। ত' ভালে আছে যদি সেইটো।
উম, বাচ্ছা বাচ্ছাবোৰো এনেকেই কৰে।
উহ।
আৰু তোমাৰ তাতে জানা? জন্তুবোৰ মাৰ্কেটত বেচে, বেলে পোহনীয়া। পোহনীয়া জন্তুৰ ভিতৰত তোমাৰ কুকুৰ মেকুৰীতটো থাকে এইটোটো নৰ্মেল। কিন্তু অ, তোমাৰ বেলেগ বেলেগ বস্তুও বেচে জানা? যেনেকুৱা তোমাৰ, যেনেকুৱা তোমাৰ সাপ
অ', অ', অ', চাইছোঁ চাইছোঁ মই। উম, পঁইতাচোৰা অ', পঁইতাচোৰা কিয়, মোৰ পঁইতাচোৰা একদম বেয়া লাগে খং উঠে খং।
তাতে পোহনীয়া আৰু তোমাৰ তোমাৰ সেয়াও আছে। ঘৰিয়ালো আছে, কাছ আছে চব বেচে তাতে
কাছ অ'। ভাল অ', মানে খাবলে নেকি সেইবোৰ?
খাবলে নহয় পোহুৰ। পোহনীয়া। খাইও জানো বাৰু যেনেকুৱা বাৰু খাইও চাগে। সেইটোতো মই গম নাপাওঁ সেনেকুৱাকে। খাই চাগে মোৰ এনেতো খোৱা মই ভিডিঅ'বোৰ দেখা পাইছো। তাতেতো চবেই খাই বাৰু।
উম, উম। অ', আবত বেছি গৰম দেই গুৱাহাটী
গুৱাহাটী বহুত গৰম বাপৰে।
মোৰ কাৰেণ্টো এতিয়ালৈকে অহা নাইকিয়া অশান্তি লাগিছে।
এইখিনি সময়তে ভাল। তোমাৰ ঠাণ্ডা ঠাণ্ডা জাগাবোৰ ফুৰিব যোৱা।
অ', এনেকা সময়ত যাবলৈ ভাল লাগে। মই এনেকা সময়ত কি কয় ফোনত কি কয় হেৰি ঠাণ্ডা জেগাবোৰৰ ভিডিঅ' চাই থাকো বৰফ চৰফ। এনে মনৰ শান্তি, মনটো শান্তি লাগি যায়।
হয় হয়।
উম।
অ', আৰু।
কোৱা। মই কৈ আছোঁ বৰষুণো দিয়া নাই বহুত দিন হ'ল।
উম। এনেহ'লে বিৰাট মূৰা-মূৰি টাইমত তোমাৰ বৰষুণবোৰ দিয়ে। আৰু তেতিয়া যেতিয়া গৰম লাগে বৰষুণ লগা হয় তেতিয়াহে নিদিয়ে।
পিছে গুৱাহাটীত বৰষুণ আহাটো এটা ৰিস্ক ৰিস্কিয়ে হৈ যায়। মানে ভয়ে নাই।
আহে নহয়।
অ', অ', অ', মই ভাৱোঁ যেতিয়া মই ঘৰত থাকো তে তিয়াহে বৰষুণ দিব লাগে। বাহিৰত থাকিলে বৰষুণ দিব না লাগে। নহ'লে কতোবাত ফচি গলে ঘূৰি আহিব নোৱাৰি। মোৰ সেই নলাৰ পানীত ভৰি দিব মন নাই।
সঁচাকে কোনোবাই গোটেইে অপৱিত্ৰ সজন কৃষ্ণ থাকে নিজকে।
মই জানাই এইবাৰ ফুৰিব যাওঁতে নৰাতে ভৰি দি পালো। সোমাই গল মোৰ ভৰিখন।
ক'ত?
এই ইয়াতে, মল এটা চাইডত নলা এটা আছিলে। তাতে তাতে তোমাৰ গিৰিল আছিলে তোমাৰ। লোহাৰ। লোহাৰ গ্ৰিণটো উইক আছ টিয়ে নেকি এনেকে ভাঙি কেনে মোৰ ভৰিখনি সোমাই গ'ল জানা।
ইচ্-ইচ্।
দুপ দুপ দুপ নাপালোঁ। কিন্তু তোমাৰ গোটেই নলা পানী লাগি গ'ল মোৰ ভৰিত।
এয়া ক'লা আছিলে।
ক'লা ক'লা। তাৰ পিছত কি কৰিলো মই টেপ পথ চাইডত যাই কেনে মোৰ ভৰিখন ধুই দিলো পতকে। চাফা হৈ গ'ল। কাৰণ মই পিন্ধি আছিলো তোমাৰ ৰবৰৰ জোতা। মোৰ দিনটো দিনটো ইমান বেয়াও নাছ ছিলে যেনিবা। বেয়া হৈয়ো গ'ল যদিও ৰববৰ জোতা আছিল। মই ভৰিত লাগিলে কিন্তু
মানে ভিতৰত মানে স্কিনৰ টাচ টাচ হোৱা নাই ন স্কিনটো নাপালে। অ'।
স্কিনৰ অলপ তালৰ জোতাৰ ওচৰৰখিনি হৈছিলে। সেইখিনি ধুই দিলো আৰু জোতাযোৰ পানী পানী মাৰি টো ৰবৰৰ আছিলে।
অ'।
বগা বগা জোতা আছিলে ক'লা হৈ গৈছিল কিন্তু পানী মৰাৰ লগে লগে বগা হৈ গ'ল আকৌ
অ
মানে নালাগিলে একোটৰা অ আৰু জোতাৰ দামো বহুত কম আছিলে
অহ, তোমাক বছ তোমাক কম দামী জোতাই বচাই দিলে।
অহ, অ'।
আৰু ৰেন ৰেনী ছিজনবোৰত তোমাৰ বাৰিষা সময়বোৰত ৰবৰ জোতা বহুত কামত দিয়ে সেইকাৰণে মই কিনিছিলো
ভালে কৰিছা ৰবৰ জোতা দৰকাৰেই মানে হেৰি এটা নহলে বেলেগ খিনি হেৰি হৈছে আৰু পানী পানী উওল্টা আৰু বেমাৰে হ'ব নিচিনা নিচিনাই লাগে তিতি কিনে ভৰিতো যদি আৰু তি যায় ঠাণ্ডা বেছি দেৰি তিতা জোতা পিন্ধি থাকিলেও বেয়া
অহ
ভাল দি
উ থেং ইউ থেংক ইউ ধন্যবাদ ধন্যবাদ
উম হয়নে আশা কৰিছো এদিন তুমি জাপান যাব পাৰিবা মানে মই মই নিজৰ মই নিজৰ কাৰণে আশা কৰো
হয় নিশ্চয় নিশ্চয় কেতিয়াবা আমি একেলগেও যাব পাৰিম বাৰু
হয় হয় একেলগে যাব পাৰি পইচা গোটাব লাগিব
পইচা গোটায়াব লাগিব
উম তে ইণ্ডিয়ানছ খিনি মানে বহুত কমন বাহিৰত যাবলৈ অকমান হেৰি লব লাগিব আমাৰ পইচাটোৰ ভেলিউ ডাউন নহয়
উম
হ'ব তেনেহলে দিয়া যাম আৰু
যাম যাম একেলগে যাম ৰবা
উ মই ৰাখো
অ তুমি কি ৰাখা অ অ উঠা নহ'লে বা উঠি চাহে চাগে
অহ অ মই পাছত ফোন কৰি দিো দিয়া অ অ অহ অহ দিয়া বাই বাই